কি কৰিছ? এ আছোনে?
মই এই নামঘৰলৈ যাবলৈ কাৰণে ওলাবলৈ লৈছো।
অহ,
আহিবি নে?
এ মই নাযাওঁ আৰু মোৰ মাথা বিষ হৈছে ৰ
কেতিয় পা।
এ অকমান আগৰ পাহে ঘপককে কিয় মাথাটো ইমান বিষাই আছে এটা চাইডে।
গেছ উঠিছে নেকি গেছ উঠিলেও হয় কিন্তু দেই।
অ' চাগে গে আছে হৈছে নে কি হৈছে? ইমান মাথাো বিষাই আছে যাম বুলি আছিলো এপাৰ গলো যাম এই তাৰিখ বাট বজাত যোৱাৰ কাম এটা আছিলে
অঁ
তাই স্কুলৰ বস্তু তো আনিবলৈ
আহ
এতিয়া কি যাবি মাথাটোোৱে ভচা
উম মই আকৌ ভাবি আছিলো বোলো আহ তহঁতে আহিবি চাগে একেলগে নামঘৰলৈ যাম আৰু সেইব ভাবি পেলাই মই বোলো ফোন এটা কৰিম অ
চাৰিটা মান বজাতে উঠিছো
এ মইও উঠিলো চাৰিটাতে
উম উঠি লৈ পেলাই এতিয়া কি কৰিম কাম মন খিনি কৰি হলে তাৰপা গা পা ধুই তালৈ গলো আহ হেৰি আজি আছিল যে আমাৰ গোট
যোগ দিৱসৰ কাৰণে অ গোটৰ মানুহ বিিলাক হতক চবকে কৰাইছে আছে নহয় শব্দতে
আহ
উম গোছিলিলি
আহ গৈছিলো হে তাত হে পাইছো কিয় নোৱাৰিম
ান আ তেতিয়া শিকিলেই নহয় ঘৰত সদায় সদায় সেইখিনিকে কৰি থাকিবি তেতিয়া মানে কি জান নিজৰ শৰীৰটোৰ কাৰণে বহুত
অ এতিয়া আজি কৈছো ধৰি লোৱা ভালে লাগিছে কিন্তু ৰাতিও খোৱাদ দেই হয় হয় আৰু তাতে সোনকালে ছিলো সেইফালে যাব লগা বুলি মানে গম পাই থাকিলে যে টোপনি নাহ
টোপনি অ কেতিয়া দেৰি হব নেকি অ অ লগৰ বিলাক গুচি যাব হ মই আকৌ দেৰি হলে মোকে বুকি আহিব সেইটো এটা ধান্দা থাকি যায় ন চবৰে অকলে যোৱা হলে বেলেগ কথা এ দে যাম আৰু পামগে অকন দেৰি হলে হ'ব কিন্তু লগৰ লগত যেতিয়া সমানে যাব যাব লগগীয়া হ'ব এই থ যাব লগগীয়া হলে এই অমুকজনী থাকিলে তমুক কেইজনীৰ লগতে ইমান দেৰি হল সেই কথাষ শুনিবলৈ কিবা এটা টান লাগে কিন্তু
অ সেইটো কাৰণে মই সেয়া সোনকালে উঠি কাম বন কৰি সিহঁতি আহহালৈ মানে ৰেড হৈ আছোঁ আৰু ওলাই কৰি তাৰাপা সেয়া গৈছো
কেইটা বজাত আহিলে
এ হেৰি চাৰে পাঁচটা মানতে গৈছিলো এপা তাতাত আকৌ ৰখি শিক কি আছো নহয় অলপ টাইম
আহ
ৰখিলো
কি জ এতিয়া যে শিকাই আছে বেছিকে নোৱাৰিলেও যিমান খিনি সহজ সহজ খিনি ধ পাৰা খিনি সেইখিনি ঘৰত যদি এনেও গৰত শিকোৱা বুলি গোটত শিকোৱা বুলিয়ে নহয় আহ নিজেও যদি কৈ থকাা অঁ গাটোও ভাল লাগে মাজে মাজে নহয় সদায় ৰেগুলাৰ কৰিবলৈ চাবিছ
অ কৰিব লাগিব
অ এতিয়া শিক কি চ যিিকেইটা য শিকালে সেইকেইটাকে যদি ৰেগুলাৰ ঘৰত কৰক নিজৰ শৰীৰটোৰ কাৰণে ভাল এতিয়া কিছুমান মাই এতিয়া তোৰ মাইকেনৰ প্ৰব্লেমৰ নিচিনা ইমান মূৰ বিষায় সেই এতিয়া সেইটো প্ৰব্লেম এতিয়া এই এক্সাৰচাইজ কৰোতে আছে নহয় অনলম বিলম যে এনেকে যে এটা সেইবিলাক কৰোতেও ভাল হৈ যায় ন
অ মই এনে মন গলে কৰিয়ে থাকো মই মাজে মাজে কো মানে সদায় নকো কেতিয়াবা মানে এ স্কুল বন্ধ নহয় এতিয়া ৰাতিপুৱা দৌব দৌৰি হয় যা ৰাতিপুৱা কৰিলেহে ভাল লাগে হয়েনে
এ নহয় সন্ধিয়া টাইমতো কৰিব তেতিয়াহলে মানে মানুহৰ কি হয় দুপৰীয়া ভাত খোৱাটো ৰাতিপুৱাতটো ভাল লাগে আৰু ভাল লাগিলে তো মিলাব নোৱাৰিবি নহয় টাইমতটো
অ' সেইয়াই আৰু।
অ' এতিয়া ঘৰ চোতাল সাৰি ঘৰ সাৰি তাৰ পিছত টিফিন বনাই তাইক ভাত বনাই খুৱাই চাৰে সাতটা বজাত স্কুল পঠিওৱালে অঁ বোলে আৰু এজনীৰ লগত কোনোবা আছে বা অকনমান মোক সহায় কৰি দিব বা এই চব্জি কেইডালে কাটি দিলে বোলে ভাত কিতাকে ব ভালে বা ঘৰটোকে সাৰিলে বা বিছনাখনেকে পাইলে এতিয়া কোনো নাই চব অকলে কৰিব লাগে, আৰু তাই টো উ কৰিবলৈ পৰা হোৱাই নাই।
অঁ
তেনেস্থলত তইতো কৰিব লাগিব, সেইটো কাৰণে তই ৰাতিপুৱা নোৱাৰ ভাটি বেলা কৰিবি।
আৰু ভাতি বেলাহে কৰিব লাগিব। কৰি ভালে লাগিলে আজি, মানে পাৰিছোয়ে ঘৰত অকন-অকন কৰি থাকো যে পাৰিছোৱে ইমান টান নহয়। কিন্তু কিন্তু ই চাদৰ মেখেলা পিন্ধি যোৱা কাৰণে অকন দিগদাৰ হৈছে আৰু। চুইদাৰ পিন্ধি যাব লাগিছিলে হয়।
এ বহুতে টেক্সো পিন্ধি গৈছে নহয়।
অ'-অ মই আমি চাদৰ মেখেলা পিন্ধি গৈছো যে, অলপ দিগদাৰ হৈছে।
এই চাদৰ মেখেলা পিন্ধি চব বিলাক কম্ফৰ্ট নহয় ন কৰিবলৈ প্ৰব্লেম আহে।
অঁহ সেই যিকেইটা মানে, অঁ।
লং পেণ্ট বা স্পৰ্টিং মানে হেৰি আৰু স্পৰ্টিং হক পেন্ট হলেও, অ পাৰি।
ভাল।
অঁ চুণীখন ধুনীয়াকে এনেকে পকাই মাৰি লব লাগে তে ভাল আৰু চব মাই কি মানুহ থাকে ন তেতিয়া বেয়া নালাগে কিন্তু।
উম বাৰু চুইদাৰযোৰ পিন্ধিছো হয়, এইবিলাকতো এতিয়া পিন্ধা নাই সেয়া দেছ।
অ' সেইটো কাৰণে আমাৰো বেয়া লাগে অ, এতিয়া দেখিছো বহুত বোৱাৰী বিলাক আছে এ টেকচো পিন্ধি পেলাই একে স্পৰ্টিং পিন্ধি- পিন্ধি আহিছে ঘুমতি গাওৰ বোৱাৰী বিলাকে।
অ' চবেই মানে পিন্ধিছে, সেয়া সিহতৰ পিন্ধিবই লাগিব মানে, শিকাবলৈ সিহঁতৰ তাপ
নহয় নহয় শংকৰদেৱ স্কুলত মানে এইয়া হেৰি বামুণ বুলি বিজয়া যে
অহ
অহ এই ধুনুহতক কি লাগে যে বি যোৱাই শিকাই আছে
অহ
উম একো নহয় লৰাই তাৰ পিছত আহ বাইদেউ শিক তাত শিকাই কাৰণে মোক ক'লে এজনীয়ে এদিন ফোন কৰি পেলাই কৈছে আহিবি নেকি তাৰ পিছত আহ মই বোলো এহ নাযাও নেকি চাব বোলে নহয় আহিবা আহিবা তোমাৰ ভালৰ কাৰণেহে কৈছো মোক প্ৰফিটৰ কাৰণে তোমাক কোৱা নাই নহয় ইমান জোৰ দি সেই কালি ৰাতি তাই ফোন কৰিছে ৰাতিপুৱা কাইলৈ আহিবা সে আজি ৰাতি ৰাতিপুৱা গলো এনে কিন্তু ভাটিবেলা ভাটিবেলা পাঁচটা বজাৰ পৰা, পিছবেলা যে পাঁচটা বজাৰ পৰা হেৰি হয় কনটিনিও কৰিয়ে আছে এই আমাৰ ইহঁতেৰ গৰু গৈ কৰি আছে নহয়
ফাষ্ট্ বহুত মানুহে কৰিছে হা আৰু কৰি থাকিবও লাগে-
পালাৰৰ বৌ জনিক পালো নহয় বুবুলৰ মানে শংকয়ৰ গৈ গৈ কৰিব এই কৈছে মোক কঁকালৰ বিষয়ৰ কাৰণে কৰিব নোৱাৰো যে বহিব নোৱাৰো এনেকে কৈছে হয় বহুত মানুহৰ এতিয়া মই যে আজি গৈছো এই সূৰ্যাক, অসূৰ্য কি সূৰ্য প্ৰনাম যে সূৰ্য প্ৰণাম আহে সেইকেইটা অকনমান হাৰড হাৰড দুটামান আছে নহয় আমি নোকোৱা মানুহৰ কাৰণে হাৰড দে কিন্তু মই এতিয়া পেটত কষ্ট পাওঁ যে সেইকেইটা মইতাক কৰিব যোৱা নাই নহয় এইটো পেটটোত ধৰি লোৱা নহ পানী পেলাই তেতিয়া সিহঁতে সুধিছে আৰু আজি প্ৰথম যে কৈছে তুমি অ সদায় যাব পাৰি। ভাতিবেলা পাঁচটাত, ৰাতিপুৱা নহয়। অহ সেয়াও ঘুমুতি গাঁৱৰ পৰা আহে তাৰপিছত মুক্তি এই মুক্তি এনেকে বহুত মানুহ আহে।
অহ
উম হেৰিয়া ফুকন চুকনো আহে বহুত খিনি মানুহ। এ ইয়াত যিমান খিনি মানুহ আহিছে। সমান খিনি মানুহ ষ্টেডিয়ামলৈ গৈছে আজি।
অহ।
শিকিব পাৰিলে ভালেই লাগে। স ইমান ভাল লাগিছে সেই সিহঁতে এবাৰ মানে বাহিয়ে-বাহিয়ে গোটত আছে কাৰণে তালৈ গ'ল মোক কৈছিলে। মই বোলো মই নাই নহয় কিন্তু মই চাবলৈ গলো আৰু অ' সেইটো আৰু কি আৰু।
নে নাই।
নাইনে অ
কৰিব পাৰিলি হয় এনে
উম, এ এনেও কৰি গৈছোৱে ইয়াতে আৰু। ই মানে মন নগলে তাৰ সূৰ্য্য প্ৰণামটো কৰিবলৈ মোৰ অকণ প্ৰব্লেম হৈছে তেয়া এই এজনীয়ে সুধিলে দেই মেদাম এজনীয়ে কি হল আ' আপুনি কৰিব পৰা নাই মই বোলো এনেকুৱা এনেকুৱা কৈছে আপুনি ইমান টান-টান কেইটা কৰিব নালাগে যিকেইটা আপুনি পাৰে সেই সেইকেইটা হে কৰক পাৰিলে প্ৰণাম খিনিকে আপুনি ঘৰ এনেকৈছে মই কৈছোঁ ঠিকে আছে। তাৰাপা সেই মই প্ৰানাইম খিনি হে বেছিকে কৰিলো।
অ আমি সে কৰিছো যিখিনি পাও মানে সেইখিনি কৰিছোয়েই। অহ, কৈছ গোটেই কেইটা কৰিছো খালি এয়া চাদৰ মেলা পিন্ধি যোৱাৰ কাৰণে অকণ দিগ দিয়া হ'ল মানে এনেকেই শুই পেলাই যে
শুই পেলাই কৰিবলৈ নোৱাৰি তাৰাপা আকৌ ভৰিতো এনেকে মেলাতো অকন প্ৰব্লেম আহে তত মেখেলাখন যিমান কণ বহল থাকিব সিমান খিনিহে বহতো মেলিব পাৰি। পেনটো হলে অ, পেনটো হ'লে ধুনীয়াকে মেলিব পাৰি মেখেলা খ কোচ খাই আহি যায়। সেইবিলাগ। কিন্তু ভাল লাগিলে মই তাকে কৈছো মই আজি পৰা ভাতিবেলা-ভাতিবেলা। সদায় যাম আজি আগবেলা কৰিলো যে। সেইবিলাক নকৰা।
অ ঢেৰ মানুহে কৰি থাকে নেকি?
উম বহুত ম চব মাইকী মানুহ আমাৰ ইহঁতৰ এইখিনি ইহঁতৰ আমাৰ চব যায় নহয়।
ময়ো যাব লাগিব নহলে ৰ।
অহ, আহিবি।
উম,
অহ, ধুনীয়াকে স্কুটিখন লৈ আহিবি। ন ইয়াতে স্কুটিখন থবি আহি এইখন আমি দুইজনী গুচি যাব পাৰিম।
অহ, এ', কে ভাটি বেলা কেইটাৰ পা? অ', পাঁচটাৰ পৰা ছয়টালৈ হ'ব চাগে আৰু,
অহ,
উম, কাৰণ আক আন্ধাৰ হয়, আন্ধা নহয় বাৰু এতিয়া। গৰমৰ দিন উম, তাইক থৈ যাম আহ পুতক, তাকে মই আহিম বাৰু।
অ' নহয় তাইক লৈ আহি পেলাই ইয়াতে থৈ যাব পাৰিবি নহলে,
এ ', বা ঘৰতো কৰি থাকিব পাৰিম, আজি শিকি আহিলো নহয়। ঘৰ,
অহ, ' এ ঘৰতে কৰিলি আৰু নহয় কি জান', ঘৰত কৰি থাকিলেও কৰিব পাৰিম, বুলি কোৱাহে হয়। ঘৰত টাইমটো মানে, নুলাই কোনোবা আহিলে, এই কিবা এটা প্ৰব্লেম হল, এ তেনেকুৱা ধৰনে হৈ যায়, তাত গলে মানে বাধ্যতামূলক, তাত কোনো প্ৰব্লেম নাথাকে, কোনো মানে এইটোয়ে বাধা দিব। ত 'এইটোয়ে মাতিব, সেইটোয়ে মাতিব তাৰ একান্ত মনে তাত মানে কৰি থাকিব পাৰি কথা হ'ল সেই। এইটো এটা কিন্তু ঘৰতো কৰিব পাৰি কিন্তু ঘৰত কি অমুক, কাহিলে নহয় মাতিলে এই অমুকে উম, আকৌ আহি পেলাই বহি পানী এগিলাছে খুজিলে এই কথাই পাতিব লাগিলে। তাত মানে ৰৈ যায় এতিয়া তোৰ ঘৰলে কোনোবা আহিলে অ' দেখিছ, ঘৰত দৰ্জাখন মাৰা এই মানুহ নাই। মই যাও আ 'তৰ মানুহিন থাকিলেতো দৰ্জা মাৰিব, লাক ভিতৰততো প্ৰানায়াম কৰি থাকিলও বেয়া লাগিব দেচোন।
অহ,
সেইটো কথা তাত গ'লে মানে, - ধুনীয়াকে নিজে কৰিব পাৰে মানে ফ্ৰী মাইন্ড, তা হৈ যায় আৰু।
অ', সেয়া তাত গলে মানে আৰু চবকে মানে কোৱা দেখি কৰিবও মন যায় হয়, চবে কৰা দেখি মানে ভালো লাগে।
এই মানুহখিনি একে বহুত মানুহ যায় আৰু চবে মানে, মানে পাতি লৈ- লৈ গৈছে তহঁনতৰ ইয়াত বহুতো গৈছে সোনাই গাঁও। তাৰপিছত মানে সিহঁতে মেট লৈ লৈ গৈছে আমি নিয়া নাই। স্কুলত বহুত পাতি আছে যে সেয়া পাতি, কে পাৰিলো বহিছো আৰু। এই, হেৰিয়া দি, ষ্টেটাছ দি থৈছে নহয় দেখা নাই? অ', আমি নাই ন আৰু তালৈ নিবও লাগিব তাত ইমান মানুহক ক'ৰ পৰা দিব? আজি, অ', সেইটো কাৰণে স্কুলত এতিয়া থাক তাকে আৰু সেইখিনি পোৱা যায়। হোৱাটছএপত দেখা নাই মই তাত কৰা এই কোনোবা ফটো মাৰি আছিলে। অ'।
হ'ব দে।
অ', ঠিকে আছে দে মই নামঘৰলৈ ওলাও দে।
অহ।